হেল্ল'
হেল্ল'
কি কৰিছা?
এনে আছো তুমি?
এই মই কিবা অকন খাই আছো। তুমি কিবা খালা? কি খালা?
ভাত
আচ্ছা ভাতৰ লগত
ভাতৰ লগত দালি, ভাজি।
অ'
খবৰ ভাল?
ভালেই তোমাৰ?
ভাল।
উম বাকী কলেজ?
নগলো আজি
অ' গৰম ন বহুত গৰমত কলেজ চলেজ যাব মন নাযায়।
অ'
চামাৰ ভেকেশচন দিয়া নাই।
দিছে।
উম কোন অ ফাৰ্ষ্ট চেম পঢ়ি আছে আৰু ডিগ্ৰী কোন চেম পঢ়ি আছা?
ইলেভেন।
আচ্ছা। ক'ৰবাত গৈ আছা নেকি তুমি
হা
ক'ৰবাত গৈ আছা নেকি বোলে
যোৱা নাই ফেন চলি আছে
আচ্ছা আচ্ছা ঘৰত কোন কোন আছে তোমাৰ
মা পাপা বা
উম
তোমাৰ
মোৰ মোৰ মা দেউতা
অঁ অঁ
আৰু মোৰ হাজবেণ্ড
অ ক'তো ফুৰিব যোৱা নাই
ফুৰিব গৈছিলো মানে কালি মন্দিৰ গৈছিলো
অ
তো মন্দিৰ মানে আমাৰ মামাৰ বাৰ্থডে আছিলে।
অ
গৈছিলো তাত তাৰপিছত দিনটো তাতে থাকিলো। তাতে থাকি খিচিৰি চিচিৰি খায়-মেলি আহিছো।
অ
তুমি যোৱা নাই?
নাই, যোৱা নাই।
যাবা আকৌ সেই গৰম বন্ধতে যি ফুৰিব পাৰিবা আৰু নাই তাৰ পিছতো প্ৰজেক্ট প্ৰজেক্ট কেই যাব আৰু
উম আৰু কোৱা, মা নাই
উম
কৰ'বাত ওলাই গৈছে। উম
বাকী কোৱা তুমি, ক'ত ক'ত ঘূৰি ঘূৰিব গৈছা?
ক'ত ঘুৰিব যোৱা নাই, যাম বুলি ভাবিছো।
এনেই মানে আহোতে ক'বাৰ বাহিৰত বা দূৰত,
বাহিৰত যোৱা নাই, ইয়াতে আৰু ওচৰতে।
আচ্ছা, কেনেকা লাগিল গৈ,
ভালে
উম
তুমি যোৱা নাই?
মই মাজতে শ্বিলং গৈ আহিলো। শ্বিলং, শ্বিলঙত গলো হে ষ্টে কৰিব নহ'ল চ' ইমান ভাল নালাগিল, বাকি ভালে লাগিলে। চানডে গৈছিলো আমি অ মানে যোনটো বজাৰ হয় টো, বজাৰ বন্ধ আছিল, চ' ভালকে চাব নাপালোঁ।
অ'।
বাকী ধুনীয়া, শ্বিলংখন বহুত ধুনীয়া, আৰু কিবা চে, চেপানলাহে আহিছে, কিবা এটা ৰখা কিবা এটা জেগা আছে। পানী বৰা নে, কিবা এটা জেগা আছে, তাত মানে এখন ৰিজৰ্ট আ ছে, ৰিজৰ্টখনত তুমি ষ্টে কৰি মানে থাকিব পাৰা, ইমান ধুনীয়া মানে বহুত চাবলগীয়া বহুত মানে বস্তু আছে।
অ'।
এডভেঞ্চাৰছ জেগা হয়।
যাব লাগিব তেনে।
উম, যাবা, তাৰপিছত সবতছে মেইনটো পুলিচ বজাৰখন, তাত মানে তোমাৰ কাপোৰ বিলাক ইমান কম দাম ন' থাৰ্টি ৰুপিচত কিমান কাপোৰ কিনা তুমি, এটা-এটা কাপোৰ থাৰ্ত থাৰ্টি ৰুপিচ মাত্ৰ, আৰু কোৱালিটিও ভাল। বাট মানে জনখিনি ঘৰৰ এচেছৰিছখিনি হয়, মানে সজোৱা বস্তু দে কৰেটিভ আইটেমছ টাইপত। সেইবিলাকৰ দাম আছে, মই মানে অ', উম, মাৰ্বল লৈছিলোঁ।
মাৰ্বল।
হয়। উম, মাৰ্বল টো, খেৰ, মানে ডিফাৰেন্ট কালাৰছৰ মাৰ্বল লৈছিলোঁ, ডিজাইন আছিল তাত। সেইটো মাৰ্বল মানে মোৰ, পুৰা এটা বেগ লৈছিলো, সেইটো মানে পাউচ টাইপত আৰু। সেইটো, ফুত টু হাণ্ড্ৰেড লৈছে, মোৰ।
আচ্ছা।
আৰু বাকী অ', কাপোৰ লৈছোঁ মই, বহুত খিনি কাপোৰ লৈছো, আৰু অ', এনিমি টিশ্বৰ্ট বিলাক আছে, এনিমি টিশ্বৰ্ট বিলাক তাত বহুত আছে। সেইবিলাক, প্ৰাইচ এটা টি চাৰ্টত, ওৱান ফিফতি কে।
আচ্ছা।
আৰু হেৰি অ', এইটো উ, ৰখা, আৰু এটা কিবা ফ্ৰুট এটা আছে, ফ্ৰুট নহয়, মানে এনেকা, উম ৰ'চবেৰী। ৰ-ৰৌছবেৰী অ', ৰৌচবেৰীতটো তাত বহুত চলে মানে, সেইটো টাইমত ৰৌচ বেৰী, মই বহুত খালোঁ।
অ'।
যেতিয়া মই গৈছোঁ, তেতিয়াও ৰৌচবেৰি খাইছোঁ, আহাৰ টাইমতো ৰৌচবেৰি খাইছোঁ, তাৰপিছত তাৰ, যৰ ৰেষ্টুৰেন্টত মই সোমাইছিলোঁ।
উম।
ৰেষ্টুৰেণ্ট সোমাই মেলি, ফ্ৰাইড ৰাইচ খাইছিলো, তাৰ পিছত আ', অমলেট আছিলে। আৰু ডাল ফ্ৰাই আছিলে, ফ্ৰাই ৰাইচটো যে ইমান টেষ্টি নহয় মানে, সেইটো ফ্ৰাই ৰাইচ মই ক'তো খাই পোৱা নাই।
উম।
ডাল ফ্ৰাই টো ধুনীয়া আছিল প্লাছ উম, পাপাৰ ফ্ৰাই আছিলে আৰু সেইজৱান চাটনি আছিলে।
আচ্ছা আমিও যাব লাগিব আৰু।
উম, যাবা।
বাকী যেতিয়া ইভিনিং টাইম হয় ন' ইভিনিং টাইম টো মানে তুমি ক'বা ৰেষ্টুৰেন্টৰ ওপৰ পৰা চাবলেওঁ উম, মানে চাবলে ইমান ধুনীয়া লাগে। তাৰ পুলিচ পইণ্টৰ ওচৰতে আই লাভ শ্বিলং বুলিও লিখা আছে।
আচ্ছা।
ভাল লাগে সেইখন জেগা আৰু মানে জাংক ফুডবেলাকো ইমান কষ্টলি নহয়।
অ',
উম, ধৰা আণ্ডাৰ বাজেটত আৰু।
আৰু কোৱা?
বাকী আৰু কোৱাচোন তুমি?
উম, বাকী ভাত-চাত বনাব জানা?
তুমি জানা?
জানো।
কি, কি বনাব জানা?
ভাত আৰু মাংস
মাংস বনাব
উম, তুমি?
মই চব বনাব জানো।
চ'
উম, চব মানে লাইক অ' চাউথ ইণ্ডিয়ান আইটেম কেইটা শিকিব আছে। ধোছাটো নোৱাৰো। ইডলিটো পাৰো বাৰু আৰু এটা আছে উত্তপ। টপ বুলি সেইটো পাৰো তাৰপিছত মাংসটো মানে মই অ' ভেজিটেৰিয়ান আছিলোঁ তো মই মাংসটো ইমান বনাব নাজানো বাট এতিয়া ট্ৰাই কৰি আছো আৰু বা কি বইল মাছটো বনাব জানো।
আহ, মাছখোৱা?
অ' মাছ খাও মানে অ' কেতিয়াবা এটা কুহি মাছ বুলি আছে নহয়?
উম,
মোৰ মাছটো মিঠা লাগে সেই মাছটো খাও আৰু মানে কি জানা মই ইমানএটা মাছ না খাওঁ বাকি মিছামাছ তো খাওঁ।
অ',
উম, কে পিছমাছ টাইপত মই ইমান ভাল নাপাও মই মানে এটা স্মেল পাও খোৱাৰ পিছত।
অ',
বাকী চিকেনো ইমান নাখাওঁ মই মটন খাওঁ।
অ', মই মটন নাখাওঁ, বইলাৰ মাংস গাহৰি।
গাহৰি।
উম খাওঁ।
কেনেকে বনোৱা।
উ মায়ে বনায়
তুমি বনাব শিকা নাই।
এইটো বনাব শিকা নাই আৰু।
উম সেইটোও ইজিয়ে আছে। আছে বাকী কি গাছ টেঙা দি খোৱা নে
খাওঁ।
ভাল লাগে ন।
উম।
গাজ টেঙা ভাল পোৱা অ খাও মই মানে ইমান নাখাওঁ বা অলপ চলপ। খাওঁ আৰু এক পিচ দুই পিচ মই মানে ইমানটো ইউটিলাইজ কৰিব নোৱাৰো
অ
আৰু লাই পাতৰ লগতো বেছি টেষ্টি লাগে।
উম।
উম।
এতিয়াতো লাই পাতো নাই খাবলে
উম তিল গাহৰিটো ট্ৰাই কৰিব পাৰা।
উম কৰি চাম।
উম বাকী এইবাৰ বিহু কেনেকে গ'ল তোমালোকৰ।
ভালে গৈছে
উম এনজয় কৰিলা নে
উম, কৰিলোঁ।
অ
সেইফালে ভাওনা হোৱা নাই
ভাওনা হবহে এইকেইদিনৰ এইকেইদিনতে হব নেকি মানে নাজানো মই যোৱা নাই আখৰা হৈ আছে যাম উম আহিবা। মই কম দিয়া কেতিয়া হয়।
অ ক'বা।
উম বাকী তুমি ভাওনাত ভাও-চাওঁ লোৱানে
নাই, লোৱা নাই।
কেতিয়াও ট্ৰাই কৰা নাই
ওহো।
উম।
এবাৰো কৰি পোৱা নাই আমি
অ আচ্ছা, কৰিবা ট্ৰাই, এইবিলাক নতুন নতুন এক্সপেৰীয়েন্স হয় মই এবাৰ ট্ৰাই কৰিছিলো জানা।
উম।
লাষ্টত মানে মোক ক'লে তোমাক নিশিকাও আৰু মানে ষ্টেপ কে এহে এনেকা দিলো মই, যোনটো ষ্টেপ কিন্তু তাতকৈও বেছিকে, বেয়া দি দিলো কৈছে। এতিয়া হব দিয়া আৰু, নালাগে তুমি সামৰি দিয়া, হেনেকে কলে মোক।
উম, কি পাৰ্ট লৈছিলা?
উম, এই যে
কি পাৰ্ট?
কিবা এটা কয় আৰু হা, তিনজনী ছোৱালী থাকে যে, ৰজাৰ পিছত যে। বন কুঁৱৰি নে, কিবা এটা আছিলে।
অঁ।
বাকী মোৰ লগৰ কেইজনিয়ে পাৰিলে। মই ভাবিছিলো, মই ট্ৰাই এটা কৰো, মই বেয়া লাজ খাই গলো তাত। সেইকাৰণে, মই ভাওনাতে নগলো আৰু।
অ।
আৰু মোৰ ভাওনা চাই ভাল নাপাওঁ, বৰ লাগে। বৰ লাগে।
অঁ।
মানে যদি এইবাৰ, না না নকৰো ইয়াত যে মই নতুন, ইয়াতো আৰু লা ছ খাই যাম মই, সেইকাৰণে নকৰো।
আচ্ছা।
বাকী কৰিব মন যায়, বাট ষ্টেপ কেইটা নোৱাৰো যে।
অ।
উম, উম ঠিক আছে দিয়া।
উম।
ঘুৰিব গ'লে ক'বা মোক, ভাওনা
অ', কম দিয়া।
উম, উম দিয়া ঠিক আছে। কাটি দিয়া তুমি।
কাটি আছোঁ।